হেল্ল
অ কি কৰিছা
আছো ৰ'বা এনেই তুমি
অ মইও এনেই আছো
অহ
অ ভাত খালানে
খালো খালো তুমি
মই খোৱা নাই
অ অ
অহ তুমি ফ্ৰী আছানে
আছো আছো আছো
আমি মানে অলপ বানপানীৰ ওপৰত কথা পাতিম ভাবিছিলোঁ
অ বানপানী বানপানীৰ ওপৰত মই ভাবি ছিলো হেৰিৰ ওপৰত কথা পাতো নেকি ৰাস্তাৰ সুৰক্ষা মানে কি কয় ৰা ৰোড চেফটি ৰাস্তা সুৰক্ষাৰ ওপৰত কথা পাতো নেকি পথ সুৰক্ষাৰ ওপৰৰত
অ নিশ্চয় পাৰা
ভাবিছিলো বতৰ সুৰক্ষা বোৰৰ কথা এনেকে এনেকুৱা ধৰা কি কি সুৰক্ষা লব লাগে মানে ৰাস্তাত গলে মানুহ এজনে বা গাড়ী মটৰ কেনেকুৱা মানে কি হিচাপ মানে কেনেকুৱা চলিব লাগে সেইটো হিচাপত কথা পাতিম বুলি ভাবিছিলো
হয় হয় এতিয়া চাবা হা যেতিয়া আমি মানে বাইক এখন চলাওঁ বা স্কুটিয়ে হওঁক বা বাইকে হওঁক যিকোনো দুচকীয়া গাড়ী চলালে আমি হেলমেট পৰিধান কৰিব লাগে নহয়নে?
হয়, হয়, হয়।
যেনেকে এতিয়া চাবা আহা কিছুমান মানুহে যে অনলি মানে অকল চলোৱা মানুহজনে হেলমেট পৰিধান কৰে। কিন্তু সেইটো নহয় দুজনে পিন্ধিব লাগে নহয় জানো?
হয়, হয়।
হয়, ঠিক তেনেকে আমি বেলেগ গাড়ী চাই বেলেগ গাড়ী চলালে আমি চিট বেল পৰিধান কৰিব লাগে। অ' যোনেই নহওঁক চবেই আৰু। যিমান কেইজন মানুহ থাকে চবেই আমিব পৰিধান কৰিব লাগে। কাৰণ উম চেফ তিটো সদায় নিজৰ লগত নহয় জানো?
হয়, হয়।
হয়, ঠিক তেনেকৈ আৰু। তুমি কোৱাচোন বাৰু কি বুলি ভাবা যেনেকে এতিয়া আমি অ' আমি ক'ৰবাত গৈ থাকি থাকিলেই ৰেড চিগনেল পৰিলে আমি ৰখিব লাগে নহয় জানো গ্ৰীণ পৰিলে আমি যাব লাগে আৰু য়েল্ল' ছিগনেল পৰিলে লাহে লাহে যাব লাগে চাগে হয়নে?
হয়, হয়, ঠিকে কৈছা। কাৰণ এতিয়া আৰু পথ ৰক্ষাটো মানে ধৰা নিজৰ লগতে বেলেগৰো ৰক্ষা কৰা এটা যায় আৰু তুমি যদি নিজে সতৰ্ক এটা হোৱা।
আহ ৰাস্তা এটাই আৰু মানে আমাৰ ৰাস্তাত খোজসকাঢ়িলে আৰু যদি খোজো উম, গাড়ী মটৰ চাই চিতি যাব লাগে ধৰা। আজিকালিটো ৰাস্তাবিলাকত খোজকাঢ়িলেতো ধৰা জেব্ৰা চিন দেখাই পাওঁ। এইবিলাক চিনৰ মানে
খোজকাঢ়িবলৈ যৈ ৰাস্তা পাৰ হোৱা। সেই ৰাস্তাতে মানে যেবা চিনৰ ওপৰেদি যাব লাগে মানে যধে মধে মানে ধৰা উম, ৰাস্তা দি যাব নালাগে ধৰা গাড়ী মটৰ আহি থাকে আজিকালিতো জানাই। অ', অকস্মতে তোমাৰ কিবা দুৰ্ঘটনাও হ'ব পাৰে যি পথ সুৰক্ষা মানে কি আৰু। ধৰা খোজ কাঢ়িলে আৰু ধৰা গাড়ী মটৰ তুমি বাহন চলালে। চে-চাৰিচুকীয়া বাহন চলালে চিট বেল্টটো মানে চিট বেল্ট লগত লগোৱাটো মানে বা বাধ্যতামূলক আৰু। তোমাৰ নিজৰ চছেফটি নিজৰ চছেফটি ভাল লগাতে বেলেগৰো তুমি মানে ধৰা কোনোবা কাষত বহি থাকিলে তাৰো মানে তুমি এজন চেফটি হৈ থাকি অ' চেফটি চেফটি ধৰা চেফটি হ'ব হোৱা। হয়, হেল্ল'। অ', শুনিছা নে?
অ', শুনিছা নে?
হয়, হয়।
হয় শুনিছেনে?
হয় হয়। বুইছানে।
ঠিকে কৈছা।
হয়। তুমি গাড়ী চলোৱানে? অঁ, মানে কিমান স্পীড চলোৱা?
স্পিড মানে মানে ধৰা সামান্য মানে কি য়ে- সামান্য মানে কি আৰু লিমিটট চলা আৰু।
হয়, এনেই কিমান স্পীডত চলোৱানো?
স্পিডত মানে আৰু নিয়মিত মানে- যেনেকুৱা মানে ধৰা ইমান স্পীডতো নচলাও ধৰা মানে- নিজৰ মানে চেফটিটো ৰাখো আৰু তেনেকুৱা কি ৰাখিব লাগে।
হয় হয়, কেতিয়াবা হয়টো হঠাতে আগত কিবা জন্তু পৰি যাব পাৰে বা মানুহে হওক- বা যিহেই নহওক হঠাতে আগত পৰে যে নহয় নে তেতিয়া আমি তেতিয়া আমি- ইমান ইমান মানে ইমান মানে পতককে আমি ব্ৰেক মাৰিব নোৱাৰো নহয় জানো।
হয় হয় হয়।
অঁ' সেনেকে আমি সদায় লিমিটত চলাব লাগে গাড়ী এখন চলাওঁতে। যে আগে পিছে চাব লাগে যে আগে পিছে মানুহ আছে নে গাড়ী আছে নে চাব লাগে। চাইমেলি- চাই মেলি দুফালৰ দুপক্ষৰ পৰা আমি ভাবিব লাগে যে নিজৰ কাৰণে ভাবিব লাগে- হে বেলেগৰ আনৰ কাৰণেও ভাবিব লাগে। যে এইটো আমাৰ কাৰণে ভাল হ'ব সেইটো বেলেগ আন মানুহৰ কাৰণেও ভাল হ'ব। সেই তেনেকাই মানে চবফালে চাই মেলি নিজে হেৰি কৰিব লাগে নহয় জানো।
হয় হয় হয়, ঠিকে কৈছা কাৰন গাড়ী এখন চলালে মানে কি আৰু- বহুতখিনিয়ে ভাল আৰু বহুতখিনি মানে ধৰ গাড়ী গাডী এখন- চলালে নহব গাড়ীখনৰ বিষয়ে দাৰা কেনেকা কি চলাব লাগে- বা ক'ত কেনেকৈ যাব লাগে সেইটোও জানিব লাগিব তুমি।
হয় হয়, আৰু চব খিনি জানিব লাগিব নজনাকে গাড়ীখন চলালেতো নহব ন।
হয় হয়, ঠিকে কৈছা।
হয়, তেনেকে আৰু এতিয়া চাবা হাঁ। ৰাস্তাৰে আমি কেতিয়াবা এদিনাখন মোৰ লগতে এনেকুৱা হৈছিলে যে মই বহুত মানে মোৰ- মোৰ পাপা আৰু মই অলপ স্পীডতে গৈছিলো ইমান স্পীডো নহয় কিন্তু হঠাতে- মানে আগত মানে ছাগলী এটা পৰিলে ত' এতিয়া মানে ইমান মানে ইমান স্পীডত অহা বুলি- কেনেকে আমি হঠাৎতে ব্ৰেক মাৰিব লাগিব ন, ছাগলীটোকতো আমি খুন্দিয়াই দিব নোৱাৰোঁ। সেইিক তেনেকেই ইমান স্পীডত ব্ৰেক ব্ৰেক মাৰাক- কাৰণে আমি পৰি গ'লোঁ। ঠিক তেনেকেই আৰু এতিয়া মানে সেইকাৰণে- সদায় লিমিটত চলাব লাগে যে আগত কিবা- আছে নেকি। পতককে হয়তো আহি যাব পৰা থাকিলে হয় নাই? আ সেনেকে ভা- ভাবি মেলি মানে চবখিনিৰ পৰা চব ফালৰ পৰা ভাবিব লাগে যে- আমাৰ কাৰণে ভাবিব লাগিব আনৰ কাৰণে ভাবিব লাগিব। ৰাস্তাটো অকল আমাৰেতো নহয় ন। গোট- গোটেই গাঁও গোটেই সব মানুহে পিঠে গোটেই মানুহেতটো সেইটো ৰাস্ত হ যোৱা কৰা হয় নহয় জানো অ ত' সেইটো কাৰণে চব ফাল পৰাৰ খাবিব লাগিব আৰু কেতিয়াবা হয়তো মানে ৰাতি হয়তো ইমান গে থাকেতো কেতিয়াবা অ হয়তো ৰাতি মানে ৰাতি বহুত ৰাতি হোৱাৰ পিছত ইমান গাড়ী চাড়ী নাথাকে। এতিয়া হয়তো এইবাৰ চলোৱাটো অলপ বেলেগ কথা অলপ স্পীডত কিন্তু ইমান স্পীডত চলোৱাৰ একো দৰকাৰ নাই নহয় জানো।
উ ঠিকে কৈছা তুমি কাৰণ মানে নিজৰ নিয়মিতো মানে নিজৰ
কি ক মানে নিজৰ সেইটো মানে নিজৰ ৰক্ষা কৰিব লাগিব নিজৰ মানে নিজৰ চেফটিটো। ধৰা নিজৰ নিজৰ নিজৰটো মানে ৰাখিব লাগিব কেনেকৈ কি গাড়ী চলালে?
হয়। স ভাবিব লাগিব চব ফলৰ পৰা নিজৰ নিজৰ কাৰণে আমি যেনেকৈ ভাবোঁ আনৰ কাৰণে ভাবিব লাগিব নহয় জানো
হয়, হয়।
ঠিক তেনেকে আজিকালি টো জানোহে মানে এখন গাড়ী এখন মানে আজিকালি মানে এ মানে আমাৰ টাউনৰ গুৱাহাটী চহৰত যেনেকুৱা মানে এখন গাড়ী গ'লে এখন গাড়ী যাব পৰা ৰাস্তা মানে থাকে ডাঙৰ ৰাস্তা থাকে। কিন্তু গাঁৱলীয়া অঞ্চলত তেনেকুৱা নাথাকে মানে ৰাস্তাবোৰ সৰু সৰু থাকে। কেনহাতে এখন গাড়ী আহিলে মানে এখন গাড়ী যাবৰ কাৰণে অলপ অসুবিধা হয় ৰখি দিবলগীয়া হৈছে। যে নহয় জানো তেনেকে আৰু অ এনেকে এখন কাৰণে আকৌ এখন গৈ ৰখি দিব লাগে। আকৌ মানে সেই ৰখি দিয়াতটো নিজৰ চেফটি কাৰণ নিজেতো হেৰি কৰি পেলাই যাব পাৰে কিন্তু না যাব নালাগে। কাৰণ কেতিয়াবা ভুলতে হয়তো এখন গাড়ীৰ পৰা এখন অ মানে কেতিয়াবা ব্ৰেক ফেইলে হওক বা কিব হওক? বহুত ধৰণৰ পৰা সময় চাই আহি যাব পাৰে হঠাৎ তে অ সেইবোৰৰে পৰা বাচি সেইবোৰৰ কাৰণে বাচি থাকে। বাচিব শিকিবৰ কাৰণে নিজৰ চেফটিটো নিজেই নিজেই বুজি পোৱাটো নিজৰ জ্ঞান। ত মানে সেই ৰাখাটো মানে নিজৰ কাৰণে ভাল আৰু
উম ঠিকে আছ ধৰা আ
উম।
ঠিকে কৈছা তুমি যোনটো মানে যিখিনি কথা কলে ভালে মানে ভাল কথাই কৈছা মানে গাড়ী এখন ধৰা চলালে মানে কি আৰু কৈছিলে গাড়ী এখন চলাই নহব গাড়ী হওক বা তুমি খোজকঢ়া বা যিকোনো মানে কি আৰু? প়ুৰক্ষাৰ এইখন যদি তুমি গাড়ী এখন যও কোনোবা এজন খোজকাঢ়িছে ত যদি তুমি খুন্দিয়াই দিয়া সেইটোও সেইটোও তোমাৰ মানে ধৰা আৰু গাড়ী গাড়ী মানে কি আৰু? ধৰা কি মানে মাদক দ্ৰব্য সেৱন কৰি গাড়ী চলাব নালাগে কেতিয়াও ম তেতিয়া মানে ভাল ভাল নহয় আৰু তেতিয়া মাদব সেৱন কৰিলে। কিবা ধৰা অ দুৰ্ঘটনা হৈ যাব পাৰে কোনোবা গাড়ীত তুমি গম নোপোৱা। সেনেকুৱা কৰি- গাড়ী এখন চলাব নালাগে যিকোনো হওঁক বা বাইক হওঁক স্কুটে হওঁক বা বা হেৰি- কি কোৱা চিচুকীয়া হওঁক যিকোনো হওঁক।
হয়ঁ যে এতিয়া আমি আমি ৰাস্তাৰে গৈ থাকিলে সদায় আমাৰ নিজৰ ৰাস্তাত- জাৱ লাগে লেপ চাইদে হয় নে বাও হাতে বা- তেনে কি হয়নে আমি লেফ লেফ ছাইডে যাব লাগে। অঁ ঠিক তেনেকে খোজ কাঢ়িলে বা গাই যেনেকৈ নহওক আমি আমাৰ চাইদ তে আমি যাব লাগে আৰু পিছফালেই হওঁক গাড়ী আহিলে আমি ছাইড দিব লাগে যেনেকেই নহওঁক। উমঁ ভা চব চালে চাব লাগে আৰু যে আমাৰ যেনেকে জৰুৰী থাকে আমি আমি গাড়ী লৈ যাওঁ কিবা দৰকাৰতেতো যায় এনে- থৈৰি নাযাওঁ হয়নে?
হয়ঁ হয়ঁ হয়ঁ হয়ঁ ঠিকে কৈছা।
চবেই নিজৰ নিজৰ কামত যায় আমি চবৰ কথা ভাবিব লাগে এনেকে আও-
আৰু।
উমঁ হা-
আৰু তুমি কোৱাচোন বাৰু।
অঁ ঠিক ওম ঠিক আছে দিয়া পিছত আৰু কথা পাতিম তোমাৰ লগত।
ঠিক আছে তোমাৰ লগত কথা পাতি মই বহু কথা জানিলো। সিকিলো আকৌ আকৌ আকৌ পাতিম ঠিক আছে ধন্যবাদ ৰাখিছোঁ।
ঠিক আছে দিয়া।